অ' শুনিছা নে?
শুনিছোঁ দিয়া কোৱা।
শুনিছা নে
শুনিছোঁ শুনিছোঁ কি কৰি আছা।
শুনিছানে তুমি।
মই শুনিছোঁ দিয়া তুমি কোৱা। শুনিছা?
হেল্ল'
শুনিছা তুমি?
অ' অ', অ', শুনিছোঁ দিয়া কোৱা।
অ' কি কৰি আছা?
মই এনে বহি আছিলো ৰ'বা, তুমি?
মইো এনে আছিলো বা কিবা কৰবাত ব্যস্ত আছিলা নেকি।
নাই নাই তুমি কি হ'বা ফোন মাৰিলা কোৱাচোন।
অ' মই ভাবিলো যে আজি আমি এটা বিষয়ৰ ওপৰত আলোচনা
তোমাৰ মাতটো অকমান অ' ভালকে অহা নাই ফোনটো ওচৰত লোৱাচোন।
এতিয়া শুনিছা?
অ' অ' শুনিছো এতিয়া কোৱা।
অ' ত' মই ভাবিছিলো আজি এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰোঁ।
কি বিষয় ওপৰত আলোচনা কৰিম বুলি ভাবিলা।
অ' মই ভাবিছোঁ যে আজি আমি আমাৰ জাতীয় উৎসৱ বিহুটোৰ ওপৰতে অলপ। কথা পাতোঁ।
অ' হয় নেকি কোৱাচোন কিবা ভাবিলা বহুত মানে এটা। গুৰুত্বপূৰ্ণ বিষয়ে ভাবিলা দিয়াচোন কোৱা এতিয়া।
উ অ' যিহেতু তুমি জানাই যে বিহুতটো আমাৰ বাপতি আহোন ত' আহ অ' তুমিতো জানাই যে আমাৰ বিহু তিনি প্ৰকাৰৰ যেনেকুৱা ধৰিলোৱা বহাগ বিহু। ভ ক তি ছ বিহু
হয়, তুমি ঠিকেই কৈছা মানে আৰু উম বিহু বিলাক আমি পালন কৰি মানে একদম এনেকে নীতি নিয়মেৰে পালন কৰি বিৰাট ভাল লাগি দিছোন যেনেকৈ তুমি ধৰা হা আমাৰ আৰু ৰঙালী বিহুতটো এনে তুমি কোৱাচোন তুমি ৰঙালী বি এ্নে কি কি জানা বা কেনে চাই পাইছা,
হয়, আ যিহেতু ৰঙালী বিহুটো আমাৰ অ'। বহাগ কি কয় এইটো বহাগৰ যিহেতু আমাৰ অসমীয়া মতে বছৰৰ পা প্ৰথমটো অ বছৰৰে নৱবৰ্ষ বুলিও আমি পালন কৰোঁ যিহেতুকে তাতে আমাৰ সাতটা বিহু প্ৰধানকৈ আমি তাতে পালন কৰো যেনেকৈ ধৰি লোৱা তুমি গৰু বিহু মানুহ বিহু এনেকৈ, আৰু কিছুমান আছে তাঁত তাঁত বিহু বা গোসাই বিহু এনেকুৱা, কিছুমান বিহু আছে যিয় আমি সাত দিনৰ কাৰণে পালন কৰোঁ। যেনেকুৱা প্ৰথম দিনা ধৰি লোৱা তুমি আহ গৰু বিহুৰ দিনা আমি গৰুবোৰক নুৱাওঁ নৈ-নৈ বা পুখুৰীত যায় আৰু নতুন পঘাৰে পঘা বান্ধো বা লাও বেঙেনা খোৱাত। ত এনেকুৱা আমি গৰু বিহুটো যিহেতু পালন কৰোঁ
হয় তুমি একেবাৰে ঠিক কথা কৈছা, এনেকে মানে বিভিন্ন ধৰণে বিহুতো এনেই পালন কৰি ভাল লাগে আৰু, আৰু ৰঙালী বিহুতোতো আমাৰ অ ক'ব গ'লে, সেইকাৰণে বহাগ বিহু যিহেতু ৰঙালী বিহু বুলি কোৱা হয়। কাৰণ এইটো বিহুত মানে অ গোটেই কেইটা বিহুৰ ভিতৰত মানে চবতচে বেছি ৰং আনন্দ মানে এনেকুৱা কৰে। হয়, কাৰণ আহ চবক ৰঙালী বিহুৰ সেইকেইদিন গধূলি, যে গাও অঞ্চলত বেছিভাগ আৰু আমাৰ ইয়াতেতো ইমান নহয় কিন্তু গাও অঞ্চলত যে, যে সৰু সৰু ল'ৰা ছোৱালী বোলে, এনেকৈ ঘৰে ঘৰে যাই পেলাই মানে এনেকৈ, বিহু মানে নাচে সেইবিলাক চাই কিনে একদম উম মান মনটো ভাল লাগি যায় দিয়া। আৰু সেইখিনি সময়ত আহ বহাগ বিহুৰ আৰম্ভণিতে, কুলিৰ মাত শুনিবলৈ পাও এনেককা ঢোল পেঁপা এনেকুৱা সকলো ধৰণৰ বাদ্য যন্ত্ৰৰ ও, মাত শুনিব পাও দিয়াচোন। এই সকলোবোৰ শুনি পেলাই বহুত ভাল লাগে আৰু,
তুমি একদম ঠিকে কৈছা যিহেতু বিহুৰ সময়ত আমাৰ চাৰিওফালে পেঁপা ঢোল এইবোৰৰ মাত শুনিবলৈ পাওঁ ত' সেইকেইদিন খুব বেছি আনন্দময় হৈ থাকে। দিনকেইটা ত' অ আৰু অ মানুহ বিহুৰ দিনা যিহেতু, আমি ৰাতিপুৱা মাহ হালধিৰে বা আমেৰে গা ধোওঁ তাৰপৰা, আমি নতুন কাপোৰ পিন্ধো আৰু ডাঙৰ মা দেউতা ককা আইতা সকল, সকলোৰে যে আশীৰ্বাদ লওঁ বা সৰুক মৰম আদৰ কৰো। ত' সেইবোৰ আমি আহ ধুনীয়াকে যিু পালন কৰোঁ খুব বেছি ভাল লাগে। আমাৰ এই ওখ এই বিহুকেইটা পালন কৰি এ
হয় তুম ঠিকে কৈছা, আৰু অ তাৰ পিছতে আহা আমাৰ যোনটো, কঙালী বিহু ন অ' এইটো কাতি মাহত পালন কৰা হয় এই উৎসৱটোত মানে বে অ' বেছিভাগ আনন্দ উৎসাহো দেখা নাযায় ধৰ্মীয় অনুষ্ঠানে বেছি হয়। কাৰণে এইটো মানে কঙালী বিহু বুলি কোৱা হয় কাৰণ আহ এইটো সময়ত মানুহৰ, ঘৰত অ মানে ভঁৰালত আৰু শস্য নাথাকে আৰু খেতি পথাৰত। শস্ৰে মানে শস্ থাকে দিয়াচোন কিন্তু ভৰালত নাথাকে, সেইবাবে কৃষক সকলে মানে এই উৎসৱ মানে, এই বিহু টোত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা, কৰে যাতে আ যে শস্যবোৰ ভালে থাকে পোক পতংগ হওক বা বানপানী হ এই বিভিন্ন ধৰণৰ সমস্যাৰ পৰা যেন আহ ৰক্ষা পাব পাৰে আৰু ভাল কয় হয় আৰু সেইকাৰণে আহ কৃষুসকলে মানে পথাৰতে আকাশ বন্তি জ্বলাই আকাশ বন্তি জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু এইফালে কি বুলি কয় আমাৰ যোনটো আ চোতালত আৰু চোতালত এজোপা নতুন তুলসী আমি ৰোপন কৰো সেইদিনাখন কাতি বিহু দিনা আৰু তেতিয়া আমি আ, ওচৰতে ভেটি এটা বনাই পেলাই তাতে চাকি দিও, শৰাই দিও, তাৰপিছত তাতে নাম গোৱা হয় কিছুমানৰ ঘৰে ঘৰে ত', সেনেকুৱা ধৰণে কঙালী বিহুতো সেইকাৰণে কঙালৰ বিহু দিয়াচোন। মানে সেইটোত একো মানে আৰু এতিয়া যেনেকে বাকী দুটা বিহুত বহুত অ মানে আনন্দ উল্লাস কৰা হয় কিন্তু কঙালী বিহুতত কৰা নহয় তুমি এনে কি কি জানা কঙালী বিহুৰ বিষয়ে?
যিহেতু আমাক সৰুৰ পৰাই মাহঁতে সিকাই অ,
অ, তোমাৰ মাতটো ভালকে অহানাই ফোনটো ওচৰত লোৱাচোন।
এতিয়া শুনিছা?
অ', অ',
অ ত যি যিহেতু আমি সৰুৰ পৰা কৈ আছে যে অ আমি ধুনীয়াকৈ গা পা ধুই উঠি অ, ধুনীয়াকৈ গোবৰ আৰু মাটিৰে আমি ঢাপ বনাওঁ তুলসী এজোপা নতুনকৈ ৰোপণ কৰোঁ সিদিনা। আৰু ধুনীয়াকৈ আ, সেইখিনি জেগা পৰিষ্কাৰ কৰি মুচি কাচি ধুনীয়াকৈ কৰাৰ পিছত আমি তাতে গোধূলি শৰাই দিওঁ চাকি দিওঁ। ত' সেনেকৈ আমি কঙালী বিহুতটো পালন কৰো যিহেতু আমি চহৰত থাকো ত', আমাৰ ইয়াতে ইমান ভালদৰে যিহেতু পালন নহয় ত', মই এইটো বিষয়ে ইমান নাজানো কিন্তু যিখিনি আমাক মায়ে শিকাইছে সেইখিনি বাৰু কৰোঁ দিয়াচোন প্ৰতিবছৰে।
অ', হয় তুমি ঠিকে কৈছা ক আমি যিখিনি নাজানিলেও যিখিনি জানো আমি আমাৰ বিহু বিলাকত সেই নীতি নিয়ম মানে পালন কৰিব লাগে দেচোন কাৰণ আ, বিহু হৈছে আমাৰ অসমীয়াৰ প্ৰাণ এইটো আমাৰ এটা গৌৰৱ হয়তো। আমি এনেদৰে ইয়াক পালন কৰি কৰি নতুন প্ৰজন্মকো শিকাব লাগিব। বা আমি এনেদৰে পালন কৰি যাব লাগে। পিছেতো ভোগালী বিহুৰ কথা আৰু জানাই এনে ভোগালী বিহুতো আমাৰ ভ আ, মাঘ মাহন পালন কৰা হয় এতিয়া আৰু ভোকৰ সেইকাৰণে এইটো ভোগালী বিহু বুলি কোৱা হয় কাৰণ কাতি মাহত যেনেকৈ পথাৰ শস্য়তটো থাকে আৰু ইফালে মাঘ মাহৰ সময়ত আ, শস্য়বোৰ কাটি আনি ভৰালত আ, থাকে আৰু সেইকাৰণে ভৰাল একদম ভৰ্তি হৈ থাকে শস্যৰে সেই আ, সেইখিনি টাইমত একো নাটনি নহয় মানুহৰ ঘৰত ত' আ অ', মানে এতিয়াও অ, কি বুলি কয় অ, সকলোৱে অ, উৰুকাৰ দিনা বিহুৰ আগদিনাখন ৰাতি উৰুকা বুলি কোৱা হয় সেইদিনাখন সকলো মিলি একেলগে ভোজ ভাত খাই আৰু কেতিয়াবা কেতিয়াবা কিছুমান ডেকা বোৰ একেলগে থাকে একেলগে থাকে ৰাতিপুৱা গৈ পেলাই একদম আ, ৰাতিপুৱাই এনেুৱাই গা পা ধুই মেজি জ্বলাই এনেকুৱা বিভিন্ন ধৰণৰ নিয়ম নীতি আছে। দিয়াচোন তুমি পিছে এনে অ, কি কি জানা আৰু ভোগালী বিহুৰ বিষয়ে?
আ, যিহেতু তুমিয়ে ক'লাই যে বিহুৰ আগদিনা আমি উৰুকা পালন কৰোঁ য'ত আমি সকলোৱে একেলগে সপৰিয়ালে লগ হয় এসাঁজ ধুনীয়াকৈ খাওঁ বাত। অ, আমি তাৰে পিছদিনা যিহেতু ৰাতিপুৱা মেজি জ্বলোৱা হয় ত' তাতে ৰাতিপুৱা সোনকালে উঠি আমি গা-পা ধুই মেজি জ্বলাও। আৰু তাৰ পৰা আমি আশীৰ্বাদ লওঁ, যাতে আমাৰ বছৰটো ভালদৰে যায়। ত' সেইবোৰ কিছুমান আমি নিয়ম- নীতি পালন কৰো বিহুত।
হয়, তুমি ঠিকে কৈছা, এনেদৰে আমি এ আমি আমি অসমীয়া সকলে আহ বিহুটো পালন কৰি যাব লাগে, আৰু এনেকুৱাই সেই চ' কৰিও যাব লাগে দিয়াচোন কাৰণ বিহুৱে হৈছে অসমীয়াৰ প্ৰাণ আমি যদি আমি ইয়াক ভালদৰে নিয়ম-নীতিৰে পালন কৰি যাব লাগে আহ ঠিকে কৰি সেইটো বাৰ মানানে তুমি।
এইটো আমাৰ এইটো আতি পূৰ্বৰ দিনৰ পৰাই পালন কৰি অহা এটা উৎসৱ ত' এইটোক আমি অতীতলৈও চলাই ৰাখিব লাগিব। আগৰ -আগৰ প্ৰজন্মলৈকেটো আমি চলাই ৰাখিব লাগিব। উম।
হয় তুমি ঠিকে কৈছা। পিছে আজি তোমাৰ লগত এনেদৰে বিহুৰ কথা পাতি মানে বিহুৰ ক -ৰ লগত কথা-পাতি বিৰাট ভাল লাগিল দিয়াচোন।
তুমি একদম ঠিকে কৈছা। মোৰো তোমালোকত এই বিষয়টো আলোচনা কৰি খুব ভাল লাগিল।
হয়, ঠিক আছে দিয়া আজি ৰাখিছো নহলে ইয়াত আৰু পিছলৈকে এনেদৰে বেলেগ, বেলেগ বিষয়। হয়, আমি কথা পাতি থাকিম।
ঠিক আছে, তেতিয়াহ'লে আজি ইয়াতে ৰো